হেল্ল'।
অ' হেল্ল' শুনিছা।
আহ কি কৰি আছা?
অ' হেৰি এ বিশনাতে বহি আছো, তুমি কি কৰিছা?
এ মইও এনে বহি আছো দিয়া মানে বি্বনাথ আৰু কম্বলৰি ঘোমাই আছো আৰু মানে বৰষুণ বতৰ তুমি জানায়ে বৰষুণ বৰষুণ দিছে এতিয়া অলপ
হয় হয় বতৰটো একেবাৰে বেয়া আজি মানে একদম ডাৱৰীয়া কৰি আছে।
অ তাকেই বতৰৰ মানে মহিমা ধৰিব নোৱাৰে আজিকালি আৰু তোমাৰ অ বতৰৰ যিটো মহিমা সেই মহিমাটো মানে সঘনাই সলনি হৈ থাকে আজি তোমাৰ বৰষুণ দিলে কালি তোমাৰ ৰ'দ দিছে আহ কালিলৈ তোমাৰ আকৌ অ মানে ৰ'দ দিব আৰু মানে একদম গৰম লগাকে ৰ'দ দিব তো বতৰৰ কথা ধৰিব নোৱাৰা হৈছে আজিকালি দিয়য়া
ঠিকে কৈছা ঠিকে কৈছা আহ মানে এনেই তোমাৰ বৰষুণ বৰষুণৰ দিনত বাৰু ঠাণ্ডা লাগে যদিও বেছি বেছিদিন ধৰি বৰষুণ হলে কিন্তু অসুবিধা হয় অলপ ধ বিশেষকৈ ৰাস্তা ঘাটত যিহেতু পানী জমা হৈ যায় আৰু যাতায়তৰ সমস্যা হয় দিয়াচোন আৰু লগতে তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয় যাবলৈ অসুবিধা হয়।
এই যিটো বতৰৰ যিটো মহিমা ন সেই মহিমাটো ধৰিব নোৱাৰোঁ এতিয়া আৰু তুমি এই দেখিছা যে এই দিনক দিনে যিটো গৰম বাঢ়িছে তোমাৰ এই গৰম বঢ়াৰ লগতে মানে এই গৰম যিটো বা বৃদ্ধি হৈছে আৰু আগত এই বৃ গৰম বৃদ্ধি হোৱাৰ ফলত মানে বহু সমস্যাৰ সৃষ্টি হৈছে দিয়ে কবলৈ গ'লে। আৰু যিটো বতৰৰ মানে ধৰি লোৱা তোমাৰ, এই গৰম তোমাৰ এই ঠাণ্ডা মানে এই বৰষুণ দিব অলপমান বৰষুণ দি কিনে আৰু ৰ'দ দিব ত' মানুহৰো বহুত বেমাৰৰ সৃষ্টি হৈছে ইয়াৰ পৰা।
হয় হয় ঠিকেই কৈছা তুমি বিশেষকে গৰমৰ দিনবোৰ মানে বৰ কষ্টকৰ হৈ পৰিছে দিনক দিনে যিহেতু গোলকীয়া উষ্ণতা বাঢ়ি গৈছে তাৰ ফলত মানে তোমাৰ বতৰৰ মানে ঠিক নোহোৱা হৈছে তুমি ক'লাই যিহেতু এই বৰষুণ দিয়ে ৰ'দ দিয়ে ত মানে সেইটো সেইটো পৰা মানে মানুহৰ অলপ, ক্ষতি হৈছে দিয়াচোন আৰু তোমাৰ হেৰি আহ আকৌ বতৰে আমাৰ দৈনন্দিন জীৱনৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায় বাৰু,
ঠিকে কৈছে দিয়া হয় হয় মানে। যিটো তুমি ক'লা গোলকীয় উষ্ণতা পঢ়া বুলি এই গোলকীয় উষ্ণতাটো কিন্তু আমাৰ কাৰণে বহুত বিপদজনক ভ তুমি জানে ব তুমি পঢ়িছা আগতে যেতিয়া তুমি আছিলা এয়া পঢ়ি আছিলা আগৰ কিতাপ বিলাকত আমি পাইছিলো, গোলকীয় যিটো উষ্ণতা আছে সেইটো যিমানে মানে, তোমাৰ বৃদ্ধি হব তাৰ ফলত এই যে আমাৰ হিম্ব বিলাক আছে বৰফ বৰ ডাঙৰ ডাঙৰ পাহাৰ বিলাক সেইবিলাক যি গলি যায় গোটেই ত গলি গ'লেতে যিটো আমাৰ সাগৰৰ পৃষ্ঠ আছে ন সেই পৃষ্ঠটো বাঢ়ি আহিলেতো আমি থাকি আহ থ মানে পানীৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো বেছি দেখা এতিয়া চুনামী তুনামি বিলাক আহিব পাৰে। তো বহুত মানে সমস্যা সৃষ্টি হ'ব আৰু গোলকীয় উষ্ণতা,
হয় হয় ঠিক কথাই কৈছা তুমি আৰু তাৰোপৰি তোমাৰ গছ গছনি কমি যোৱাৰ বাবেও বতৰৰ ওপৰত বহুত প্ৰভাৱ পাৰে তোমাৰ গছ গছনি থাকিলেহে তোমাৰ পৰিৱেশ ঠাণ্ডা আৰু সুস্থ হৈ থাকে দিয়াচোন। তাৰোপৰি কিন্তু, অ', অ',
ৱাহ ৱাহ।
অ' তাকে গছ গছনি মানে আমি যিমান পাৰো ৰুব লাগিব দিয়াচোনদ, এতিয়া সকে ৰুলেহে মানে তোমাৰ বতৰবোৰ ঠিকে থাকিব আৰু।
হয় দিয়া ঠিকে হৈছে আৰু যিটো আমাৰ যিটো হাৰত গছ গছনি আহ যিটো তোমাৰ ক কাতিব ধৰিছো ন আৰু তোমাৰ গছ গছ গছনি লগালেও তোমাৰ ক'ত ক'ত লগাইছে, তুমিতো পাইছেই নিউজবিলাক, ক'ত গছ গছনি লগাব গৈছে, ত' এইবিলাকৰ কথা ক'বলৈ গ'লে সেই দিয়া মানে, আমাৰ অসমতে ধৰি লোৱা, কিমান ঠাইত মানে যিবিলাক মানে সেউজীয়া গছতে ভৰা আছিল, সেই জোগাবিলাক কাটি মানে, গছ কাটি তহিলং কৰি আৰু সেইবিলাক জোগাত, ত' সেনেকে কৰি নহ'ব ন, সেনেকে কৰিলে কি হ'ব, গৰম যিটো বৃদ্ধি তুমি দেখিবা চহৰত, তুমি তু' গম পাইা চহৰত আছা নিজে, গুৱাহাটীত আছা নিজে, ত' কিমান গৰম বাঢ়িছে গুৱাহাটীত আগতকে, মানে এতিয়া থাকিব নোৱাৰো আৰু, মানে এই এইটো জুন জুলাইৰ মাহ, আজি বাৰু অলপ বৰষুণ দিছে, থাকিব পৰাকে আছে, ধৰি লোৱাক এই কেইদিন মমান আগত যি গৰম দিছিল, সেই গৰমত জানো তুমি ক'ৰবাত ওলাই যাব পাৰিবা বাহিৰত, ত' তুমি ক'ৰবাত বাহিৰত ওলাই য কিনে কিবা কাম কৰিব পাৰিবা, নোৱাৰা ন। ত' এইবিলাক বহুত সমস্যাৰ সৃষ্টি হৈছে ন, তুমি কি ভাবা, এইবিলাক আৰু এইবিলাক সমস্যা, কি কি, আমি কেনেকৈ সমাধান কৰিব পাৰিম বা এইবিলাক সমস্যা আমি কেনেকৈ মানে ৰোধ কৰিব পাৰিম আৰু, বা এইবিলাক সমস্যা কিহৰ কাৰণে মে বৃদ্ধি হৈ আছে, তুমি কি ভাবা এইবিলাকৰ ওপৰত?
মই ভাবো পৃথিৱীৰ আহ পৃথিৱীৰ যিটো শৃংখলা আছে, এই মানে আমাৰ প্ৰকৃতিৰ যোনটো শৃংখলা, সেইটো মানে গছ গছনি কাটা, বনাঞ্চল ধ্বংস কৰা, এইবোৰ মানুহৰ মানে উৎপাতৰ কাৰণে মানে সি মানে শৃংখলাত মানে বাধা আহিছে, তাৰ কাৰণে মানে আমাৰ জলবায়ু পৰিৱৰ্তন, বতৰ পৰিৱৰ্তন, এইবোৰ মানে সঘনাই দেখা যায়, তুমি চাবা মানে আজি আগৰ দিনত, আগৰ যুগত, যেতিয়া আছিলে আজিৰ পৰা বহু মানে যেতিয়া বহু যুগ আগত তেতিয়া মানুহৰ, মানুহ পৃথিৱীত সীমিত আছিলে তেতিয়া মানুহৰ আহ যিখিনি মানে মানুহক লগা বস্তু আছিল সেইখিনিও মানে উ মানুহে প্ৰকৃতিৰ পৰা পাই গৈছিলে, এই প্ৰকৃতিত উভৈ নদী আছিলে বস্তুবোৰৰ, কিন্তু যিমানে মানুহৰ জনসংখ্যা বাঢ়ি গৈছে দিনক দিনে, সিমানে মানে কি হৈছে প্ৰকৃতিৰ মানে আহ প্ৰকৃতিৰ ভাৰসাম্য়ত নাই গৈছে, মানুহে প্ৰাকৃতিক প্ৰাকৃতিক বস্তুবোৰ নষ্ট কৰিছে, তাৰ ফলত প্ৰাকৃতিয়ে মানে কষ্ট পাইছে, তাৰ কাৰণে মানে তোমাৰ এই জলবায়ু পৰিৱৰ্তনৰ পৰা আদি কৰি তোমাৰ গোলকসতা বৃদ্ধি কৰা, এইবোৰ চব হৈ গৈছে মানে, তোমাৰ আজিকালি যিহেতু প্ৰযুক্তিৰ যুগ, ত' মানেহে নিজৰ মানে মানুহে উন্নতিৰ কাৰণে মানে কি কৰিছে, বনাঞ্চলসমূহ ধ্বংস কৰিছে, গছ গছনি কাটিছে, আহ তাৰছতে তোমাৰ জীৱ জন্তু বোৰ হত্যা কৰিছে, ইয়াৰ ফলত প্ৰাকৃতিক যোনটো ভাৰসমাম্য় থাকে, সেইটো মানে ক'ৰবাত নহয় ক'ৰবাত বাধা আহি গৈছে তাতে মানে। ত সেই মানে আমাৰ যোনটো এটা বেলেঞ্চ হৈ থাকে বস্তুটো, সেইটো মানে কৰ'বাত মানে হোৱা নাই, ত সেইকাৰণে মানে এইবোৰ মানে হৈছে ত' তাৰ কাৰণে আমি, আহ, আমি প্ৰাকৃতিক বস্তু যেতিয়াই আমি ব্য্ৱহাৰ কৰো আমি মানে নষ্ট কৰিব নালাগে বস্তুবোৰ, আমি যিমান বাৰু কমকে ব ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মইও সেই বস্তু খিনি ভালকে আহ ব্য্ৱহাৰ কৰিব পাৰে, যেনেকে তুমি জানা এতিয়া অনবীকৰণ যোগ্য়, সম্পদ যিবোৰ আছে কয়লা এই, কয়লা এইবোৰ, বা তেল খাৰ, তেল এইবোৰ, এইবোৰ এটা সময়ত নাইকিয়া হৈ যাব, গতিকে আমি যদি এইবিলাক মানে অনিয়মিত ভাৱে আমি যদি এইবোৰ ব্ৱহাৰ কৰো, গতিকে এইবোৰ মানে ভৱিষয়ত প্ৰজন্মই ভৱিষয়ত প্ৰজন্মই নাপাব মানে, ত' মানে সেই সেইটোয়ে কথা আৰু, আৰু তাৰপৰি মোৰ কিন্তু এনেই তোমাৰ কবলৈ গ'লে শীতকালৰ বতৰবোৰ মোৰ আটতকৈ বহুত ভাল লাগে, তোমাৰ শীতকালত ভ্ৰমণ কৰিবলৈ আৰু খেল ধেমালি কৰিবলৈও ভাল লাগে, তাৰপৰি তোমাৰ শীতকালত বিভিন্ন উৎসৱো উপভোগ কৰিব পাৰে দিয়াচোন, কিন্তু অত্যাধিক ঠাণ্ডাও কেতিয়াবা তোমাৰ সমস্যাৰ সৃষ্টি কৰে আৰু। তুমি কি ভাবা?
এই ময়ো তোমাক সেইটয়ে সুধিব সুজিছিলো জানা নে, মানে তোমাৰ কোনটো বতৰ বেছিকে ভাল লাগে আৰু, সুধিলো হয় আৰু, গ্ৰীষ্মকাল ভাল লাগে নে, তোমাৰ শীতকাল ভাল লাগে নে, তোমাৰ বৰষাকাল ভাল লাগে। হয়েই দিয়া, এই তুমি কলাই তোমাৰ শীতকাল ভাল লাগে, মোৰো সেই শীত শীতকালে ভাল লাগে দিয়া, মানে শীতকালত তোমাৰ ধৰি লোৱা এই যিটো কাপোৰৰ যিটো পিন্ধিব নোৱাৰা, এই গৰমৰ দিনতো জানে তুমি ইমান যিহেতু কাপোৰ পিন্ধাৰ চব মানুহৰ এটা চখ থাকে আৰু, ক'বলৈ গ'লে মানে তোমাৰ ডিজাইন থকা কাপোৰ, বা তোমাৰ অলপ ছাইজ থকা কাপোৰ, বা তো অলপ মানে সেই কাপোৰ আৰু যি মানে গৰম গৰম দিনত পিন্ধিব নোৱাৰি আৰু কিন্তু সেইটো ঠাণ্ডা দিনত তুমি আৰাম চে পিন্ধিব পাৰিবা ন, ঠাণ্ডা দিনত পিন্ধিলা, ঘূৰিলা সে পিন্ধি, য'তে ত'তে গ'লা, দিনত গ'লা, ৰাতি গলা, তোমাৰ এটা তোমাৰ ঘৰত থাকিলেও, তোমাৰ ফাটা চিটা যি আছে সেইবিলাক পিন্ধি কিনি ঘৰতে বহি থাকিলা, মানে ইমান টেনচন নাই আৰু ঠাণ্ডাৰ দিনত খালি, মানে ইমান গৰমত ইমান হি নাই, মানে মাথাটো অলপ মানে ঠাণ্ডা হৈ থাকে ঠাণ্ডা দিনত, মানে গৰমৰ দিনত চাবাচোন তুমি মোবাইল হওক, তোমাৰ মাথা হওক, তোমাৰ মূৰটো হওক, আৰু তোমাৰ বা অন্যান্য অ মানে সেইবিলাক আৰু গৰমে হৈ থাকে আৰু বা খঙত থকা যাতে গৰম ইমান দিলে বা তোমাৰ এই যিটো গৰমৰ যিটো প্ৰভাৱ সেই গৰমৰ প্ৰভাৱ পৰিলে তোমাৰ একো কাম কৰিব ইচ্ছা নাযায়, তোমাৰ কোকো ওলাই যাবলৈ ইচ্ছা নাযায়, বাকী তোমাৰ যিটো বতৰৰ পৰিৱৰ্তন মানে জলবায়ুৰ পৰিৱৰ্তন সেইটো এ ঠাণ্ডা বতৰতো পৰিছে এতেয়া চাবাচোন তুমি মাত্ৰ দুমাহ বা তিনিমাহে ঠাণ্ডা, ঠাণ্ডা, ঠাণ্ডা পায় আৰু, মানে পুহ মাহ যিটো আছিল, আগৰ পুহ মাহ যিটো আছিল আমাৰ অসমত সেই আগৰ পুহ মাহটোচোন এতিয়া মানে নায়েইচোন, সেই পুহ মাহত যিটো ঠাণ্দা আছিল বা আগৰ ককা আইতাসকলে আমাৰ যিটো ঠাণ্দা পাইছিল আৰু মানে কপাই দিব লগা ঠাণ্ডা, সেই ঠাণ্ডাটো এতিয়া নাই কতো, ত' এনেকুৱা হৈ গৈছে তোমাৰ, মানে এতিয়া তোমাৰ আহ সেই ঠাণ্ডাৰ দিনতো কি হয় ডিচেম্বৰ আৰু জানুৱাৰী মাহতো সেই তোমাৰ, এ দিনতো ধোন গৰমে থাকে, দিনতো তুমি ভালকে সেই, ইটাৰ দৰে গৰম পাবাচোন দিনতো, ৰাতি গধূলি টাইমত অলপ ঠাণ্ডা দিয়ে ত' সেইটো বহুত মানে পৰিৱৰ্তন হৈছেদিয়া জলবায়ুৰ। বাকী বাৰিষা কালত নো কি কবা, বাৰিষা কালটো তোমাৰ গুৱাহাটীত কবলৈ গ'লে, বাৰিষা কালটো চবতকে বেয়া কাল বুলে ক'ব লাগিব দিয়া, তোমাৰ বানপানীৰ সৃষ্টি যি কিহে হ'ব নোৱাৰি এইবিলাক কৃত্ৰিম বানপানী কিমান, হয়-হয় যাব নোৱাৰিবা, মানুহৰ বহুত সমস্যা হয়, বাৰিষা বাৰিষা বতৰত আৰু মানে বিশেষ গুৱাহাটীত আৰু কবলৈ গলে, তুমি জানাই চাগে বানপানীৰ লগত তুমিও যুজিছা, মইতো এবাৰ ভাই আহ বানপানী হোৱাৰ কাৰণে মানে, বানপানীৰ কাৰণে বৰষুণ দিছিলে আৰু মই কলেজত আছিলো আগতে তমি সেই কলেজৰ পৰা এই তোমাৰ এই উলুবাদিৰ পৰা তুমি মই এই বেলতলালৈ খোজকাঢ়ি আহিছোৱা জানানে তুমি, ইমান মানে পানীৰ মানে সেই হোৱাৰ কাৰণে মই খোজ কঢ়িব লগা হৈছে, সিদিনাই মোৰ মনত থাকি গৈছে গুৱাহাটীৰ বানপানী কি আৰু, বাকি কি ক'বা মানে কথাইে নেই বানপানীৰ ওপৰত ক'বলৈ গলে বা বতৰৰ ওপৰত ক'বলৈ গ'লে, বাকী তুমি কিবা এনেকুৱা মানে এক্সপিৰিয়েঞ্চ কৰি ৰাখিছ নে মানে অনুভৱ কৰিছ নে, এই বাৰিষা বতৰৰ গুৱাহাটীৰ বানপানীৰ ওপৰত কিবা অনুভৱ কৰিছ নে
অ' নিশ্চয় নিশ্চয় গুৱাহাটীত আছো যেতিয়া অনুভৱ মই অনুভৱ কৰিছো, মই যত থাকো মানে তাৰ তলত অ, এ' আজি কিছুদিন আগত এমাহ মান আগতে তোমাৰ বহুত বৰ বৰষুণ দিছিলে, ত' ব ডাঙৰ বৰষুণ দিছিলে, তোমাৰ দুইঘন্টামান ধৰিকে বৰষুণ বৰষুণ দিছিলে ৰাতিকে ৰাতিকে বৰষুণ দিছে তাৰ পাছতে ৰাতিপুৱা তিন চাৰিটা মানৰ পৰা মই যেতিয়া সাৰ পালো তেতিয়া এবাৰ চালো খিৰকি কেদি যে গোটেই তলত মানে পানী গোটেই তোমাৰ তলত পানী চব পানীয়ে মানে চাৰিওফালে পানীয়ে মানে তোমাৰ গাড়ী বোৰ গ'লেও মানে তোমাৰ পানীবোৰ একদম চিটিকি যাই দুৱলৈ আৰু মানুহবোৰে মানুহবোৰে মানে তেওঁলোকে আহ চেণ্ডেল তেণ্ডেল এইবোৰ ব্যৱহাৰ কৰিব মানে তেওঁলোক খোজ কাঢ়ি মানে এনেকে ভৰি খালী ভৰিতে যাব লগা হৈছিলে গোটেই পানীৰে ভৰি পৰিছিলে। সেই পানী তোমাৰ সেই পানী তোমাৰ আ শেষ হৈ পেল মানে যা শেষ হবলৈ যাওঁতে পানী খিনি যাবলৈ তোমাৰ গোটেই দিনটো লাগিছিলে তোমাৰ আগদিনাখন ৰাতি বৰষুণ দিছে আৰু তাৰে পানী খিনি শেষ হবলৈ পিছদিনাখন সন্ধিয়াহে শেষ হৈছে গৈ পেলাই।
অঁ হয় নেকি অঁ মানে বহুত সমস্যা দিয়ে আৰু গুৱাহাটীত। দিয়া বাৰু আজি হ'ব দা নহলে পিছলৈ কথা পাতিম।
দিয়া ঠিকে আছে তেতিয়াহলে মৰু পিছত কথা পাতিম।